হয়, কিবা কৰি আছিলো নেকি?
নাই। তুমি? কিবা কৰি আছিলা নেকি?
নাই নাই নাই, মই একো কৰা নাছিলো। মই তোমাক ফোন কৰি মই এটা বিষয়ৰ ওপৰত তোমাক কথা পাতিব মই আজি ফোন কৰিলো।
অ' বিষয়টো কি আছিলে ক'বাচোন।
মই তোমাৰ লগত মাজুলীৰ বিষয়ে অলপ মান কথা পাতিবলৈ তোমাক মই ফোন কৰিলো। আৰু মই এইবাৰ মানে মাজুলীলৈ গৈছিলো, এই ভ্ৰমণটো মোৰ এক স্মৰণীয় অভিজ্ঞতা আছিল সেইবাবে মই তোমাল লগ অলপ আলোচনা কৰিবৰ বাবে তোমাক মই ফোন কৰিলো।
হয় মাজুলী বহুত মানে সুন্দৰ ঠাই, অসমৰ অ' মাজুলীত ময়ো গৈছো, মাজুলীত মই গৈছো মানে, মোৰ তাতে মাৰ ঘৰ, মামাৰ ঘৰ।
আহ ব্ৰহ্মপুত্ৰ নদীৰ মাজত অৱস্থিত সুন্দৰ নদী দ্বীপ মাজুলীৰ।
উম হয়।
তোমাৰ মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য উপৰত তুমি কি কব খুজিবা? উম।
উম নিশ্চয় পাৰো, মানে উম মাজুলী এক অতি সুন্দৰ আৰু ঐতিহাসিক ঠাই। ই বিশ্বৰ সৰ্বাধিক নদীদ্বপ হিচাপে প্ৰচাৰ। প্ৰচাৰিত, এই ব্ৰহ্মপুত্ৰৰ মাজত আছে যিহেতু ইয়াৰ সৌন্দৰ্য দুগুণ মানে দুগুণে বৃদ্ধি পাইছে আৰু উম মাজুলী সৌন্দৰ্য সকলোকে মুগ্ধ কৰি তোলোই জানো তাত উম বিভিন্ন সত্ৰ বৈষ্ণৱ ধৰ্ম আৰু তাৰে উম প্ৰাকৃৃত মানে হওক সকলো প্ৰাকী সকলো ধৰণৰ প্ৰ প্ৰাকৃতিক সৌন্দৰ্যই মোহিত কৰি তোলে সকলো মানুহবিলাককে।
হয় হয় মাজুলী কেৱল এক নদীদ্বীপে নহয় ই অসমৰ সংস্কৃতি পৰম্পৰা আৰু আধ্যাত্মিক জীৱনৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ বুলি ময়ও ভাবো কাৰণ ইয়াত বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বৈষ্ণৱীয় যিবিলাক আদ প্ৰতিভা আদিবোৰ কষ্ট ভাৱে দেখা পোৱা যায় তাৰ সৈতে মাজুলীত বহুতো সত্ৰ আছে যিবোৰে অসমীয়া সংস্কৃতি আৰু অসমীয়া ঐতিহ্ সংৰক্ষণ কৰি ৰাখিছে আৰু অসমৰ গৌৰৱ অতি উজ্জ্বল কৰি তুলিছে তুমি মাজুলীৰ স বিলাকৰ বিষয়ে কি কব খুজিবা?
উম হয় উম স্ৰ হৈছে বৈষ্ণৱ ধৰ্মৰ শিক্ষা সংস্কৃতি আৰু আধ্যাত্মিকতাৰ সাধন কেন্দ্ৰ আহ সত্ৰবিলাকত উম মানে দেখিবলৈ পোৱা যায় তাত। কেনেধৰণে ব ধৰ্ম আহ মানে নাম প্ৰসংগ ভাওনা আদি উম নৃত্য সংগীত আদি চৰ্চা কৰা হয় এই সত তাৰ পৰা সত্ৰসমূহে অসমৰ সংস্কৃতি জীয়াই ৰাখিবলৈ বিশেষ ভূমিকা পালন কৰিছে যেনে ভাওনা বিশেষ বুলি জনা যায় অসমৰ ভিতৰত উ তাত উম বিভিন্ন ধৰণৰ ৰাজ্য়ৰ পৰা উম দল আহি তাত ভাওনা প্ৰদৰ্শন কৰে আৰু তাতে যি এক ভাওনাৰ উৎসৱ পালন কৰা হয়। সেই উৎসৱ বহু উম উলহ মালহৰে পালন কৰা হয় তাত অসমৰ সকলো ৰাজ্যৰে পৰা উ মানুহ যাই। চাবলৈ আৰু বিভিন্ন ধৰণৰ ভাওনাৰ দলসমূহ যায় সেই স্মিত সেই মানে সেই প্ৰতিটো দশমূ্য চকুৰে দেখিছো। এটা বহুত ভাল লগা দৃশ্য় তুমি কেতিয়াবা সত্ৰত সত্ৰলৈ গৈ পাইছানে।
হয় মই সত্ৰলৈ যাই পাইছো মই এই সত্ৰৰ লগতে মই আৰু এটা কথাব খুজিম যে বৰ্তমান সময়ত যিটো ব্ৰহ্মপুত্ৰ নদীৰ বানপানী মাজুলী বহু বছৰে সমস্যাৰ সন্মুখীন হৈ আহিছে। তুমি ইয়াৰ বিষয়ে তুমি কি কব খুজিবা?
হয় মাজুলীত উম। ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া আৰু বানপানী আৰু মাজুলীত বহু বছৰ ধৰি সমস্যাৰ সন্মুখীন হৈ আছে ইয়াৰ ফলত দ্বীপটোত কিছু মানে কিছু অংশত বহু অংশ উম ক্ষতিগ্ৰস্ত হৈছে তথাপিও উ চৰকাৰে আজিকালি উম মানে চৰকাৰে আজিকালি বুলি নহয় আগৰে পৰা বিভিন্ন ধৰণৰ পদক্ষেপসমূহ লৈ আহিছে যদিও উ বানপানীৰ খহনীয়তে সেইবোৰ খয় নিবলৈ উম মানে সক্ষম হয় আৰু সবাবে উম তেওঁলোকৰ কৰ্মীসকলৰ ওপৰত চকু দিবলৈ দৰকাৰ কাৰণ মাজুলী আমাৰ এক ঐতিহ্য়পূৰ্ণ ঠাই এইটো আমি হেৰাই যাবলৈ দিবলৈ নোৱাৰিম যিহেতু সেইবাবে আহ মাজুলীৰ হম উম ক্ষতিৰ ওপৰত চৰকাৰে উম বিভিন্ন ধৰণৰ পদক্ষেপ ল'ব লাগে আৰু পদক্ষেপসমূহ লৈছে যদিও ইমানটা সফল হোৱা নাই কাৰণ তেওঁলোকে ভালদৰে উম কামবোৰ কৰিব পৰা নাই আশাকৰোঁ যাতে ভালকৈ কামবোৰ কৰি উম মাজুলীক উম আৰু সুন্দৰ কৰি তোলে।
তোমাৰ সৈতে একমাত চৰকাৰে মাজুলীৰ সংৰক্ষনৰৰ বাবে অতি গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিব লাগে মাজুলী ভ্ৰমণৰ বাবে কোনটো ভাল সময় বুলি তুমি ভাবা কোনটো উপযুক্ত? সময় যে এইখিনি সময়ত মা- চবে ভ্ৰমণ- কৰিব পাৰি।
অ সাধাৰণতে মাজুলীত- মানে ধৰা অক্টোবৰ মাহৰ পৰা মাৰ্চ মাহলৈ মাজুলীৰ উম ভ্ৰমণৰ বাবে এক উত্তম সময় বুলি কোৱা হয় কাৰণ এই সময়ত মনোৰম থাকে আৰু যাতায়ত সুবিধা- জনক হয় আৰু সেই সময়ত উম মানে যিহেতু ইমান এটা গৰম নপ- ৰে তেতিয়া মানে সেইবোৰ উম গো- গোটেই মাজুলীখন ফুৰিবলৈ বেছি ভাল হয়, আৰু তাতে- হম। মানে অক্টোবৰ মাহৰ- পৰা মাৰ্চ মাহলৈ- বেছি ভাল হয় আৰু মাজুলী- ফুৰিবলৈ।
হয় হয় বৰ মাজুলীত যিহেতু বহুতো বিখ্যাত বিখ্যাত সত্ৰ আছে যেনে অগ্নিশান্তি সত্ৰ, দক্ষিণপাট সত্ৰ এই সত্ৰসমূহলৈ তুমি যাই পাইছানে?
উম হয় নিশ্চয় যাই পাইছো। আহ ক'বলৈ গলে আউনিআটি সত্ৰ মোৰ মামাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, ধৰা এক কিলোমিটাৰ মান দূৰতে তাতে মোৰ ক'বলৈ গলে মানে নিজৰ মানুহৰ নিচি- না তাতে মানুহ আছে বহুত মানে আদৰ আৰু মৰম কৰে সেইবাবে সত্ৰখনত যায়ে ভাল লাগে। তুমি কেতিয়াবা যাই পাইছানে?
হয় মই যায় পাইছো এইবাৰটো। সত্ৰসমূহৰ কথা কৈ থকাতে আমি যিহেতু মাজুলীৰ কথা কৈ আছো মাজুলী তুমি চাগে নিশ্চয় জানা মুখা-শিল্পৰ বাবে বহুতেই বিখ্যাত মাজুলী।
হয়। মাজুলী মুখাক্ষেত্ৰৰ বাবে বেছি-
তুমি মুখাশিল্পৰ বিষয়ে কি কব খুজা মাজু- মাজুলীৰ মুখাশিল্পৰ বিষয়ে তুমি কি ক'ব খোজা?
হয় মানে- মুখাশিল্প মাজুলীত মানে মুখাশিল্পৰ এখন সত্ৰই আছে তাতে তাতে তুমি যদি গৈছা- অ তুমি- মুখাশিল্পৰ সত্ৰ এখন তুমি নিজে দেখিবলৈ পাইছিলা- তাতে বিভিন্ন ধৰণৰ মুখা তাতে পোৱা যায়। তাতে সেইবোৰ চাই মই খুব আনন্দিত- হৈছো। তুমিও চাগে হৈছিলা?
হয় হয় নিশ্চয়। তুমি চাগে গুৰুত্ব দিছা মাজুলীৰ মানুহৰ জীৱন ধাৰণাবোৰ কেনেকুৱা তুমি তাৰ ওপৰত কি কব খুজিবা? মানুহৰ জীৱন ধাৰাবোৰতো তুমি চাগে নিশ্চয় দেখিছা? ত' তুমি তাৰ বিষয়ে কি ক'ব খুজিবা?
হয় মাজুলীৰ মানুহ বিলাক মানে অতিকৈ সহজ সৰল, তাতে মানুহ বিলাকে খুব খুব আদৰেৰে মানুহখিনিক আঁকোৱালি লয়, কাৰণ যিহেতু অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহ যায় তা- তে। সেইবাবে আৰু বিভিন্ন ধৰণৰ পৰ্যটকসকল আহে তাতে সেইবাবে মানুহখিনি মানে খুব আদৰশীল হয় আৰু উম, সেইবাবে মাজুলীৰ মই বহুত ভাল পাওঁ যায়।
ত' একদম ঠিক কথা কৈছা মই তোমাৰ দেখিছোঁ যেনেকে মাজুলিত অধিকাংশ মানহ কৃষি কাৰ্য মাছ ধৰা আৰু হস্তশিল্পৰ সৈতে জড়িত।
হয় আৰু লগত মূখা শিল্পৰ লগত বহুখিনি মানুহ তাতে জড়িত হৈ আছে।
হয়, হয় তুমি তাত কিবা উৎসৱ দেখি পাইছানে যিটো বিশেষ ভাৱে পালন কৰা হয় যিটোত তুমি অংশগ্ৰহণ কৰিছা?
তাতে বিশেষ ক'বলৈ গ'লে অংশ গ্ৰহণ নকৰা নহয় কৰিছোঁ মানে মই যেতিয়া সৰু আছিলো তেতিয়া যেতিয়া মামাহঁতৰ তাত এবাৰ গৈছিলো তেতিয়া মই কৃষ্ণ নাচিছিলো তাৰ পাছত আহ তাতে বিশেষ উৎসৱ বুলি ক'বলৈ গ'লে অসম ভাওনা সমাহ তাতে বহুত উম, ডাঙৰকৈ পতা হয় তাতে সেইটো উৎসৱটো মানে দহ বাৰ দিন বা পোন্ধৰ দিনলৈকেও চলে অব, সেইটো মই নিজে উপলব্ধি কৰি আহিছোঁ, এইবাৰ যিটো লাষ্ট অসম ভাওনা সমাৰোহ হৈছিলে তাতে মই নিজে গৈছিলোঁ তাতে বিভিন্ন ধৰণৰ বিভিন্ন ৰাজ্যসমূহৰ ভাওনা উপলব্ধি কৰিছিলোঁ সেই ভাওনাসমূহ মোৰ এতিয়াও মানে চকুৰ আগত ভাহি থাকে। এতিয়া ভাবো খুব ভাল এটা অতীত বুলি ক'ব পাৰি এইটো মোৰ।
এইটো ৰাস মহোৎসৱ মাজুলি আটাইতকৈ জনপ্ৰিয় উৎসৱ বুলি মই ভাবো।
হয়, হয় ৰাস মহোৎসৱো বহুত উম, মানে উলহ-মালহেৰে পালন কৰা হয়।
কিন্তু মাজুলীখন যিহেতু এতিয়া বৰ্তমান সময়ত বহুতো সমস্যাৰ সন্মুখীন হৈ আছে মই ভাবো চৰকাৰে ইয়াৰ ওপৰত যথেষ্টভাৱে গুৰুত্ব দিয়া উচিত। এ কাৰণ মাজুলী এখন নদীদ্বীপেই নহয় ই অসমৰ সংস্কৃতি ঐতিহ্য। আৰু পৰিচয় যিহেতু অমূল্য সম্পদ হয়, মই ভাবো চৰকাৰে ওপৰত গুৰুত্ব দিয়া উচিত। তুমি কি ক'ব খুজিবা?
উম, হয় তোমাৰ কথাত মই একমত চৰকাৰে ইয়াৰ ওপৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিব লাগে আৰু মাজুলীখন উম, ভালদৰে ৰাখিব লাগে, আমাৰ সকলোৰে দাবী এটাই।
হয়, হয় এতিয়া তোমাৰ লগত আজি মই মাজুলীৰ বিষয়ে কথা পাতি নথৈ আনন্দিত হৈছো নতুন নতুন কথাত তোমাৰ পৰা জানিব বিচাৰা পালো যেনে তুমি তোমাৰ মামাৰ ঘৰ মাজত বুলি কলা ত জানিবলৈ পাই সুখি গলো, কাৰণ মই ভাবো বৰ্তমান সময়ত চৰকাৰে ইয়াৰ ওপৰত গুৰুত্ব দিয়া উচিত, ইয়াৰ মাজৰে প্ৰাকৃতিক সৌন্দৰ্য আৰু সত্ৰসমূহ বচাই ৰাখিবে চৰকাৰে গুৰুত্ব দিব লাগে।
উম হয়। দিয়া ৰাখিছোঁ।
অ' দিয়া ঠিক আছে।
উম।